অ' হেল্ল'?
অ' কোৱা, কি কৰি আছা? অ', অ' কি কৰি আছা তুমি?
মই এনেই বাহিৰত বহিকে মোবাইল চলাইছিলোঁ।
অ' হয় নেকি মোবাইলত কি চাই আছ তে? ময়ে এনেই মোবাইলে চাই আছিলো ভাবিলো তোমাক কল কৰো বুল, সেই সেইকাৰণে কল কৰিলো আৰু।
অ' মই ইনষ্টাগ্ৰাম চলাই আছিলো। তুমি?
অ' ইনষ্টাগ্ৰাম চলাই আছোঁ। মই মানে এনেই হোৱাটছএপ চাই আছিলোঁ চেট কৰি আছিলোঁ ফ্ৰেণ্ডহঁতৰ লগত। আগৰে ফ্ৰেন হয় সৰু স্কুলৰ, সেইবোৰক চেট কৰি আছ আছিলোঁ এতিয়া তাৰ পিছত ভাবিলো তোমাকো কল কৰো বুলি, আ ভালে আছানে?
মই ভালে আছোঁ, তুমি?
অ' আৰু বাকী ঘৰ চব বেই ভালে আছে নে?
উম চবেই ভালেই বাৰু, তুমি?
অ' ময়ে ভালে দিয়া ময়ে ভালে দিয়া ঘৰত চবে ভালে আছে। আৰু সে, সেইটোয়ে আৰু মোবাইলত অ' এনে আ লগৰে লগ গিটাৰ লগত কথা পাতানে?
হয় হয় মই পাতো তেনেকুৱা পাতা যায় মানে আগৰ লগকেইটাৰ লগতে চেত কৰা যায়, কেতিয়াবা ভিডিঅ' কলো কৰা যায় তাৰপিছত কলো কৰা যায় ফোনো কৰা যায়। কেতিয়াবা ফোন কৰিকে সিহঁতক মাতা যায় লগ ধৰা যায়।
অ', অ', অ' হয় মোৰো হয় এনেকুৱা লগ ধৰো কেতিয়াবা নোৱাৰয় আহ মানে এনে লগ ধৰো আৰু কিছুমান দূৰৰ হয় ন সিহঁতৰ লগত আৰু এনে মেছেজতে কথা পা টো আৰু কলত কথা পাতো, ভিডিঅ কলো কৰো কেতিয়াবা মই ইমান ভিডিঅ কল কৰি ভাল নাপ পাও মানে সেনে সেনে কলে কৰি থাকো বেছি। অ' আৰু তোমাৰ এই মোৰ মানে এ ও কিছুমান ফ্ৰেণ্ড আছিলে বাহিৰত ফুৰিব গৈছিলে এবাৰ।
হয়।
অ' তাৰে ফ্ৰেণ্ডবোৰ আছিল তোমাৰ এই উত্তৰাখণ্ডৰ ফ্ৰেণ্ড।
উম উম।
অ' সিহঁতে মানে তোমাৰ হিন্দীতে কথা পাতে মানে সিহতে নাজানে মানে ভালকে লেংগুৱেজ বোৰ ন সিহঁতৰ লেগেজ বেলেগ হয় হিন্দীতে কথা পাতে অ' সিহঁতৰ লগত কথা পাতো কেতিয়াবা কলত। তেনেকুৱা তোমাৰ আছে নে কোনোবা এনে দূৰৰ লগ?
আছে মোৰ এটা লগ আছে মোৰ মানে সৰু একদম বেষ্ট ফ্ৰেণ্ড আছিলে সি মানে এতিয়া বৰ্তমান ডুবৈ গৈছে ডুবৈত কেতিয়াবা মানে এনেতো ফোনতটো নালাগে এ আউট অফ ইটাৰনেচনেল ৰিচাৰ্জ কৰিলে ফোনটো লাগে ন' সেইকাৰণে মই কেতিয়াবা ইহঁতক ফোন কৰিবলৈ হ'লে তোমাৰ ইনষ্টাগ্ৰাম নহ'লে ফেচবুকৰ দ্বাৰা কৰিব, তাতে তোমাৰ এক্স ট্ৰা ৰিচাৰ্জ কৰিব নালাগে ন' অ' সিহঁতেতো এভেইলেবল থাকিলে মানে ফোনটো ৰিচিভ কৰে এনে কথা বতৰা মানে অনলাইনত হৈ যায় আৰু। কেতিয়া আহিবি মানে তাৰ কেইদিনমান আগত আহিও গুচি গৈছে মানে সি কৈছিলে মই আহিম বুলি মানে তাৰ ডুবাইক যোৱাটো হ'লা
ধৰিব যোৱা নে?
অ' লগ ধৰিব যাও আমাৰ সৰুৰে বেষ্ট ফ্ৰে হয় ন' আমি মানে লগ ধৰা হৈ যায় কেতিয়াবা ফুৰিব যাওঁ লাষ্ট টাইম আমি লগ মিলিকে মানে ফোনৰ দ্বাৰাই লগ লগ হৈকে তোমাৰ তাতে গৈছিলোঁ আমি ঘূৰিবৰ কাৰণে শ্বিলং গৈছিলোঁ নে ফোনৰ দ্বাৰা মানে অ', অ', শ্বিলঙ গৈছোঁ।
অ' শ্বিলঙৰ এনে কোন ঠাইত গৈছিলা এনে?
এ ছেভেন চিষ্টাৰ বুলি ৱাটাৰফল আছে।
অ', অ', সেইটো মোৰো যাব মন নাছিল অ' এইটো ভাল লাগে ন এইটো। আৰু তোমাৰ এনেকুৱা মানে লগ কেইটায়া হলে যাব পাৰি কি কিছুমান নাযায় ন সেইকাৰণে ভাল নালাগে মোৰ মানে এনেকুৱা আছে কিছুমানে ছোৱালী মানুহ যাব বৈ নোৱাৰে ঘৰৰ কিবা কিবি প্ৰব আছে বুলি কয়, যাবই নোখোজে আৰু বহুতো কামৰ এতিয়া মানে কামো জইন কৰিছে ন' এই জব চব কৰে যে সেইকাৰণে যাব নোখোজে আৰু তোমাৰ টাইম চাইম নিমিলে আৰু মইতো এনে ঘৰতে আছোঁ এতিয়া। ডিগ্ৰী চিগ্ৰী শেষ হ'ল আৰু ঘৰত বহি আছোঁ এনে। সেইকাৰণে আৰু সিহঁতেতো কাম চাম আছে বুলি নাযায় যাবই নোখোজে।
হয় নেকি? এ, যা কি যাম মানে ঘূৰিব টো লাগে, মোৰ অনলাইন ফ্ৰেণ্ডো আছিলে, আগতে মই বহুত ফেচবুক তাৰপিছত ই টা ব্যবহাৰ কৰিছোঁ তেতিয়া মানে অন-অনলাইন চেট কৰি থাকি শিকছিলো মানে অনলাইন ফ্ৰেন্ডবোৰ বনাইছিলোঁ তাৰপিছত যেতিয়া বৰ্তমান অনলাইন ইমান চলাব মানে কমি গ'ল অনলাইন চেটবোৰ কমি গ'ল, মানে ফ্ৰেণ্ডবোৰ বহুত আছিলে আগতে মানে আত তই ঘৰৰ পানী ঘূৰিব গৈছিলোঁ, সিহঁতে ঘূৰিব আহিছিলে। মানে তেতিয়া মানে ব্যৱহাৰ কৰা বেছি হৈছিলে না সেইকাৰণে সিহঁত তে মানে তেতিয়া ব্যৱহাৰ কৰিছিলে তাৰ দ্বাৰা মানে অনলাইন ফ্ৰেনবোৰ পাইছিলো, এতিয়া মানে ব্যৱহাৰ কৰিবলৈ বাদ দিলো মানে এনে কে কেতিয়াবা তোমাৰ অনলাইন ফ্ৰেণ্ড আছেনে, যিহেতু তুমি অনলাইনৰ দ্বাৰা লগ পোৱা সেনে
উম, উম, আছে সেনেকুৱা আছে মোৰ এ, আছিলে। তোমাৰ এই ৰাজস্থানৰ আছে, কিছুমান দুজনী আছে আৰু লগ ধৰিছোঁ, মেছেজত কথা পাতি পাতিছিলোঁ আৰু লগ পাইছোঁ। সেনেকুৱা আৰু কিছুমান ভাল থাকে তোমাৰ আৰু মানে হে মানে ভালকে কথাও পাতে তোমাৰ মানে পাহৰিও নাযায় ন' সে-সেইবোৰ।
হয় হয় তুমি ঠিকেই ক'লা, মোৰো তেনেকুৱা আছে তেজপুৰৰ কেইটামান ল'ৰা ছোৱালী মানে ফ্ৰেণ্ড আৰু সিহঁতৰ লগত আমি কৰ'বাত কভিত ফুৰিব হৈছিলে দে হঁতৰ লগত আমি ক'ব নোৱাৰি যিহেতু অনলাইনৰ ফ্ৰেণ্ড বুলি আমি মানে ফুৰিব গৈছিলোঁ। সিহঁতৰ লগত আৰু তাৰপিছত
কি অ' ইমান লগ ধৰিলা যে, অ' ফুৰিব গৈছিলা।
মই এনেকা যোৱাই নাই তোমাৰ মানে। অ' এই তেজপুৰত গৈছিলা নেকি?
তেজপুৰ মানে বহুত ঘূৰিব গৈছোঁ আমি।
অ' হয় নেকি? এই কিহত লগ পাইছিলা? তোমাৰ এ, মানে অনলাইন মানে কি হয়, দে মানে চ তোমাৰ ইনষ্টাগ্ৰাম নে হ চাপ নে আজিকালি গেমতো পায় ন' বহুত।
অ' মইতো নাই নাই মই তোমাক, তাক মই এনেই মই তাত ইষ্টাগ্ৰামত পাইছিলো।
অ' ইনষ্টাগ্ৰামত
ইনষ্টাগ্ৰাম আগি ব্যৱহাৰ কৰিছিলো নহয়, ৰীল চিলছ বনাইছিলো চেট কৰি তেতিয়া লগ পালো আৰু।
অ' হয় নেকি? অ' আচ্ছা। এনে ক'ত গৈছিলা ফুৰিবলে?
এ, এনেই আমি গৈছিলোঁ তোমাৰ পাৰ্কত গৈছিলোঁ ফুৰিব।
অ' কি পাৰ্কত গৈছিলা, তাৰে মানে পাৰ্ক কি? তেজপুৰত তোমাৰ এ, কি পাৰ্ক ফেমাচ আছে এনে?
উম, কিবা কিবি পাৰ্ক আছে, এতিয়া মনত নাই, হ'লে দুবছৰ মান যোৱা। অ' কিবা তেজপুৰ কিবা পাৰ্ক বুলি আছিলে। তাতে গৈছিলোঁ, মানে ইমান ইমান ধুনীয়া জেগা, এনে কেনেকুৱা জোগাতো তোমাৰ এনে পানীৰ মাজৰ পৰা যাব পাৰা ৰাস্তা আছিলে আৰু তাৰে চাৰিও পানে পোৰা ফুলৰ বাগান। আৰু ডাঙৰ ডাঙৰ গছবোৰ আছিলে এ তোমাৰ এক কিলোমিটাৰ মানৰ মানে পোৰা ফুলৰ বাগান আছিলে ইমান। ইমান ধুনীয়া পাৰ্ক পোৰা ঘূৰিছোঁ।
মইয়ে এবাৰ গৈছিলো সেনেকুৱা মানে পানী চানীত থকাত মানে এবাৰ আমি এনে পিকনিক গৈছিলোঁ। তোমাৰ এই ৰাণীৰ ফালে। সেইপিনি সেই পিনি মানে এনেকুৱাই আছিল, তোমাৰ জোগাবোৰ মানে পানী আছিল, পাথৰ ডাঙৰ ডাঙৰ আছিল। ঘৰ বোৰৰে গাঁৱত আছিল ন সেইকাৰণে সেইবোৰত গৈছোঁ ভাল লাগিছে আৰু। চবেই গৈছিলোঁ আমি।
অ' মই মানে তেজপুৰত ঘূৰিলোঁ। তাৰপিছত সেইটো অনলাইনৰ ফ্ৰেনৰ লগত। মই গুৱাহাটীৰ ঘূৰিব আহিলোঁ, গুৱাহাটীৰ
অনলাইন ফ্ৰেন
এ তোমাৰ চাৰিজন মান আছিলে মানে চাৰিজন অ' আৰু তাৰ তাৰপিছত আমি অনলাইন গেমো খেলিলোঁ সিহঁত। ৰ লগত এতিয়াৰ মানে বহুত মানে ইনঞ্চয় কৰিলোঁ। অনলাইন গেম খেলিলোঁ, ফুৰিব গ'লোঁ। মুভি চাব গ'লো কেতিয়াবা। কেতিয়াবা অ' কেতিয়াবা আমি গুৱাহাটী ইয়াতে কমাৰ।
এই তাহঁতৰ ঘৰত। কি চাই চাই গৈছিলা।
নাই, নাই, আমি গুৱাহাটীত ফুৰিবলৈ আহিছিলোঁ। গুৱাহাটীতে আমি ৰুম লৈকে থাকিছিলোঁ সিহঁতে। আমি চাৰিজনে অ' ইয়াতে থাকিছিলোঁ। তোমাৰ মুভি চাইছোঁ, অ' তেতিয়া কি মুভি লাগিছিলে। অ' তোমাৰ ই কিবা তাকদিৰ মুভি এনেকুৱা কিবা লাগিছিলে। আমি চাব গৈছিলোঁ। ইমান ভাল লাগিছে আৰু তাৰপিছত আহ। তেতিয়া চে চে এইটো গলোঁ চিটি চেণ্টাৰ ঘুৰিব গৈছিলো। গুৱাহাটীত মানে ডাঙৰ ডাঙৰ মলত ফুৰিছোঁ, তাৰ বিভিন্ন
তেওঁ দেখাই দিলে ন।
মই মানে গুৱাহাটী ময়ো চিনি নাপাওঁ। সিহঁতৰ লগতে গুৱাহাটী ঘূৰিব আহিছিলোঁ। মই উম, মই মানে ইয়াতে নাথাকো নহয়। সিহঁতে মানে গুৱাহাটী ঘূৰিব আহিছিলোঁ। মই তাৰপিছত গুৱাহাটী এতিয়া অলপ চিনাজানি হৈছে আৰু মানে আমিতো গাঁৱতে থাকোঁ ন।
অ' অ' এই চিটি চেণ্টাৰ মলত গৈছা ন। অ' কেনেকুৱা লাগিল তোমাৰ সে মইতো তাতে এনে গৈছোঁ। ছিলো তোমাৰ লগৰৰ লগত কেনেকুৱা লাগিল।
অ' তেনেকুৱা ব বিৰাট ধুনীয়া জোগাতটো মানে তাতে আমি যাইকে ফটো চটো তুলিছোঁ। এই অন ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিছোঁ। ইমান ধুনীয়া জেগা নক'বা। তাতে আমি মুভিও চাব গৈছোঁ। য়ৰ নেম বুলি এটা এনিমি মুভি চাব গৈছোঁ। লৈ ইমান ধুনীয়া।
অ' হয় নেকি। তোমাৰ এই এনিমি মুভিও লাগে নেকি এই চিনেমা হলত।
অ' সেইটোত মানে গুৱাহাটীৰ কোনো চিনেমা হলত নালাগে সেইটোতে লাগে মানে। লাগে অ' তাতে চালো। উম, তাতে চালোঁ ভাল লাগিছে।
খোৱা খা খাইছে নে কিবা বহুত দাম আছে বোলে তাতে।
দাম মানে তোমাৰ থ্ৰী নাইটিন টু নাইটিন নাইন লৈছে তোমাৰ। আই এম বাৰ্গাৰ খাইছিলোঁ ভাল লাগিছে মানে। খাওঁ খালো তাতে বাৰ্গাৰ চাৰ্গাৰ খালোঁ। তাকে তাৰ পৰা খাই খাই কে ওলাইকে আমি। তাৰ পৰা য'ত ৰুম লৈছিলোঁ। তাতে গ'লোঁ তাতে যাইকৈ আমি আকৌ তাৰ পৰা আকৌ ইভিনিং আমি ফুৰিবলৈ গ'লো।
এই পিজ্জা খাই তাতে বহুত দাম লয় তোমাৰ চিটি চেন্টাৰত বহুত দাম লয় মানে এ আমি চবে মিলি কিনে খাইছিলো মানে তোমাৰ কিমান মানে ফাইভ হানড্ৰেডত খাইছিলো। চবে আমি মানে লগ কলেজৰ লগ মিলি মানে পইচা মিলাই কিনে খাইছিলো তোমাৰ সেইটো ভাল লাগে তু তোমাৰ এ কি কয় তোমাৰ এই পা
অনিয়ন পিজ্জা?
অ', অ'।
অনিয়ন পিজ্জা পায় নেকি?
অ' অনিয়ন অনিয়ন পায় তোমাৰ এই পনিৰ পিজ্জা পায় অনিয়ন পায় তোমাৰ এই কৰ্ণ পিজ্জা পায়। বহুত ধৰণৰ পিজ্জা থাকে ন' তুমি যেনেকুৱা মানে বিচাৰা সেনেকুৱা খাব পাৰা আৰু এই চিজ বেছিকে দিয়ে সেইবোৰত উম।
অ', বেজ পিজ্জাও বনাই হয়, হয় মই খাইছো মই খালো খালো। তুমি অননিয়ন পিজ্জা তোমাৰ
ছিল সেইকাৰণে তাতে মানে অনিয়নে খালো অনিয়ন আৰু কৰ্ণটো কম আছিল।
যদি পিজ্জা খাবা তুমি যেতিয়া দহমিনচত যাবা তাতে মানে ৰেটটো ভাল পাবা তাতে খোৱাৰ কাৰণে বিৰাট ভাল।
অ', কমতে পায় পিজ্জা হাতত ভালকে আৰু চীজো বেছি
অ', দ'অমিনত পিজ্জা হত অ', তোমাৰ নাইনটি নাইনত পাই যাবা ৱান ফ'ৰ্টি নাইনত পাই যাব টু নাই ওৱান নাইনটি নাইনত পাই যাবা বিভিন্ন ধৰণৰ পাই যাবা মানে তোমাৰ দামৰ হিচাপে হয় দিয়া তোমাৰ লগত কথা পাতি অতি ভাল লাগিছে দিয়া তোমাৰ লগত মানে দিয়া ইয়াৰ বিষয়ে পিছত কথা পাতি
অ', অ', ঠিক আছে দিয়া।